কি কৰি আছ?
এয়া এই তুই গৰুকেইটা আল দি বান্দা গৈছিলোঁ। এই হাল বোৱা গৰুকেইটা এৰালি থৈ আহিলগৈ ঘৰতে মানে বান্ধি থওঁ যে এতিয়া। তাৰ পিছতে পাছফালে উলিয়াই থৈ আহিছোঁ।
বাকী কচোন আজি কি মনত পেলালি।
এ তহঁতৰতো মনত নপৰে বুলি ময়ে মইয়ে মনত পেলাওঁচোন।
এ কিনো কবিহি কেইদিন মানে অলপ বিজি হৈ আছো বিজি মানে অন্য নহয়, খেতি পথাৰ লাগি আছো যে বাৰিষা চিজন।
অ '
সেই কঠিয়া তুলিলোঁ এতিয়া কঠিয়া তুলি পেলাই আজৰি হৈ অলপ বহুত তেনেতে ফোন কৰিলে ক ছে। কপা তলতে বহি আছো আৰু ইমান গৰম।
অ গছৰ তলত বহি আছো আমাৰ এইভালে আহক গছৰ তলত বহিবলৈও মানে এনেকা ভাল জেগা নাই।
উম সেইটোয়ে তহঁতৰ এইফালে গছ -গছনি ইমান নাই। আমাৰ এইফালে পাহাৰৰ ওচৰতে যে মানে চোন কি হয়? এ সেইটোৱে আৰু উত্তৰবোৰ। চৰাই- চিৰিকতিয়ে যোনটো হাগে সেই হগাৰ পৰাই মানে টো গছ পুলিবিলাক হয়। যতে - মতেও হয়।
অ - অ।
উম,
তাকে বাকী ভাল নহয় তোৰ?
উম আছো আৰু যেন- তেন কিনো কবি এনেকুৱা গৰমত আৰু ভাল বুলি ক'ব নোৱাৰোঁ। সবত - মানুহৰ কাৰণে বেছিয়ে বেয়া হ'ব দিওকচোন
উম তাকে সেইকাৰণে আমাৰ নিচিনা হব লাগে।
তাকে,
উ তাকে ঘৰত চবৰে ভাল?
ঘৰত সবে ভাল বুলি ক'ব নো নোৱাৰো মানে কি হৈছে দেউতা হকৰ অকমান হাই প্ৰেচাৰ আছে যে। তেওঁ তাই সেইকাৰণে মানে তোৰ হেৰি হৈছে অলপ। এইকেইদিন প্ৰেচাৰটো বতৰটোৰ কাৰণে হৈছে বাৰু! বতৰটোয়ে তোৰ খেলি-মেলি কৰি আছে যে এইটো কাৰণে প্ৰেছাৰতো অকমান গণ্ডগোল দি আছে। বাকী তহঁতৰ মা-দেউতা সকলোৰে ভাল?
উম ভাল ভাল, চবৰে ভাল আৰু।
তাকে তাকে দে' ভগৱানে ভালে ৰাখক।
উম, তাকে আৰু ভালে আছে।
উম, ভাত পানী খোৱা হ'ল না তহঁতৰ?
এ ভাল পানী খালো অ'।
অ', কিহে খালি? উম মইও খালো।
মই হেৰি তোৰ কি বুলি কয় ৰঙালাও মটৰ মাহ এনেকে এ বনাইছিলে। তাৰপিছত আকৌ যে এই বাঁহৰ যে গাজটো যে। খৰিচা টেঙা কয় নেকি উম তাৰ সমান দিছিলে
খাব লাগে খাব লাগে স্বাস্থ্যৰ কাৰণে বহুত ভাল বস্তু সেইটো।
তাকে আৰু সৰু এতিয়াই খোৱা আহে আৰু
উম হেইবো
বতৰৰ বস্তু বতৰতে খাওঁ আৰু তহঁতৰ পালে এইবিলাক খাওঁ নে।
উম খোৱা হয় খোৱা হয় আমাৰ এইবিলাক বনাই বাৰু খউলি বনাই তেনেকে খাৱলীয়া খৰিচা উম খাৱলীয়া।
খউলিটো মানে আমাৰ পালে সৰিয়হৰটো পাবলে টান মানে
অ', অ তহঁতৰ সেইফেলে কম অ
সৰিয়হতটো নাপায় যে সেইকাৰণে আমাৰ খাউলটো ইমান খাব পাৰোঁ অ
তাকে কাম এটা কৰিবি তই যদি আমাৰ ইফালে হয় সৰিয়হকে পিচুৱাই বাৰু তহঁতে ঘৰতে ঢেঁকীত খুনি বনাব তইও পাৰিবি কিন্তু হ'ব মই বনাই প্ৰথম তই যদি আহোঁ বুলি ভাব তেতিয়া লৈ যাবি দে মই অলপ সৰহকে বনাই দিম।
অ' মই এইকেইদিনতে যোৱা কথা হৈ আছে সেইফালে তেতিয়া গ'লে দি পঠিয়াবিচোন খাই মই ভাল পাওঁ মানে। তোৰ আকৌ খালিৰ পৰা আকৌ কিবা এনেকে ঘুৰি তাইপৰ যে এটা ওলাই
অ' খলিহৈ
স অ' সৰুটো আৰু ভাল লাগে এইটো পিয়াজ চিয়াজ কাটি তেল অকনমান দি পেলাই যে সানি খায়। তোৰ পানী দিয়া ভাতৰ লগত খাব ভাল লাগে।
ভাল লাগে টেঙা হেৰিতটো আছে যে আৰু মানে এই গৰমত বিশেষ এই টেঙা বস্তু বিলাক বেছিকে খাব লাগে স্বাস্থ্যটোৰ কাৰণেও ভাল।
উম তাকে তাকে। মই আকৌ তোৰ পানী দিয়া ভাত এনেকে ঢেকীয়া ভাজি এনেকে তোৰ এইবিলাক মানে খাই ভাল পাওঁ টেঙা অকমান
অ' তাকে তাতে যদি পুঠি মাছ গৰৈ মাছৰ এনেকুৱা পোৰা হৈ য যায় আৰু ক'বই নালাগে তোৰ।
জুতিতে পৰি যায়।
উম জুতিত পৰি যায় আৰু দে, ময়ো সেই দেউ দেউতাই ঢেকীয়া বু বুতলি আনিছিলে আজি পথাৰলৈ যাওঁতে।
অ'।
তাৰ পৰা মানে তোৰ কি হ'ল হেৰি এ শুকুৱাল মই বনালো মানে মাহত পথাৰলৈ গ'ল
অ তই জান ন
উম তাৰ পিছত ধুনীয়াকে বনালো। দালি বনালো টেঙা দি পেলাই সে দে খালো আৰু।
তাকেহে।
উম। বাকী আমাৰ এইফালে তই কেতিয়া আহিম বুলি ক'লি?
সপ্তাহৰ ভিতৰতে যাম মানে মই এইফালে যোৱা প্ৰগ্ৰাম এটা চলি আছে। মানে কাম এটা জহতে মানে। এ তোৰ, মই গলে তোৰলে ফোন কৰিম তোৰ মোৰ লোকেশনটো দি দিবি। মই তেতিয়া গৈ পেলাই তোৰ এইবিলাক তেনেকে দিবিচোন মই খাই ভাল পাওঁ মানে খাউলি চাউলী বিলাক
ঠিক আছে ঠিক আছে তই চিন্তা কৰিব নালাগে আমাৰ বনাই থোৱা আছেই। এয়াই বাৰু উম। তোলে মই লৈ যাম দে, তই অকনমান আগবাঢ়ি আহিবি মই এইফালৰ পৰা অকনমান আগবাঢ়ি গৈ তোক
দি দিবি অচোন মই ভাল পাওঁ মানে খাম এইটো সৰিয়হতো নাই কাৰণেহে পাবলৈ অসুবিধা হয়। এনেই বনাব যাওঁ আৰু। আহ। খেতি মানে আমাৰ এই তিনি চাৰি বিঘা মান ৰোৱা হ'ল।
অ'।
এ, তহঁতৰ কিমান ৰুলি?
আমাৰোতো সেই পাঁচ বিঘা মান হ'ল।
অ', তই এইবাৰ কঠীয়া কি, কি সিছিলি?
কঠীয়া‌ তোৰ বৰা, চকুৱা, জহা, চৰকাৰী, আইজং এতিয়া হিচাপ হ'ল আৰু তহঁতৰ
আমাৰো এনেকা খালি এ, আইজং, বৰা, চকুৱা তাৰপাছত এনেকা ভাত খোৱা যি, যি আছে ৰঞ্জিত, আইজুং। গোটেইখিনি সিছিলে বাৰু, আমাৰো বেছি নাই আৰু চাৰি, পাঁচ বিঘা মান ৰুলে হৈ যাবগে।
অ', আৰু কিমান দিনত আজৰি হ'ব তহঁতৰ?
আমাৰ তোৰ এসপ্তাহ, দচ দিনৰ ভিতৰত হৈ যাব চাগে।
ঠিকে আছে, ঠিকে আছে মই কথা এটা ভাবিছোঁ, তাৰপিছতে মানে এতিয়াতো যিহেতু আমাৰ কলেজ বন্ধ দিলে। তহঁতৰো কলেজ চাগে বন্ধ দিলে?
উম, আমাৰ আজিৰে পৰা বন্ধ দিছে।
অ', তাকে, মই ভাবিছোঁ তোৰ হেৰি কৰোঁ, আমি এই বন্ধৰ দিন কেইটাতে আমি মাজ জুলি আৰু এনেকে শিৱসাগৰ হৈ পেলাই
অ'।
অকমান ঘুৰি আহোঁ, মানে কি হয়, বৰ্তমান সময়কণে আমাৰ ফুৰাৰ যুগ আৰু। দেচোন।
তাকে, তাকে, ময়ো ভাবি আছিলোঁ যাম, যাম বুলি তাকে, মই লগ পোৱা নাছিলোঁ, তই ভাল কথা এটাই কলি। মই বোলো এনেকে মাজুলীলৈ যাম, যাম ভাবি আছোঁ, মাজুলীলে যাবলৈ মানে পোৱাই নাই। এই সৰুতে এবাৰনে দুবাৰ গৈছিলোঁ, ইমান মানে মনত নাই আৰু।
তাকে, সেইটোকে কৰিছোঁ, মই মানে ভাবিছোঁ আৰু পেটতে মই কাকো কোৱা নাই এতিয়া তোক কৈছোঁ।
অ', গ'লে তো তই-তই মই অকলে যাব নোৱাৰো, তিন চাৰিটা মানে আমি পাঁচটা হ'লে ভাল হয় আউ। আৰু গাড়ী এখন লৈ যাবলে।
উম, উম, সেইটোকে কৰিম যেতিয়া মই মোৰ লগৰটো গাড়ী আছে বাৰু তাকো কম মই। তাকে তাক তেনেকে জনাম আমি আটাইকেইটা সুবিধা, মিলাই মেলি।
অ',
আটাইকেইটা ধুনীয়াকে গুচি যাম, হা?
বাঁহেৰে যে বনাই যে এইবিলাক কি মুখা চুখা। এনেকে অকমন শি-শিকিম চোন এদিন দুদিন।
তাকে তাকে সেই দুদিনে এদিন লৈ যাম মানে কি হ'ব, তোৰ আমি মাজুলীত ধুনীয়াকে বহা আছে ন' তাত?
আমি যদি তিন চাৰি দিন লৈ যাওঁ এনেকে মাজুলী এনেকে দুদিন বা এদিন শিকি পেলাই, শিৱসাগৰ গৈ শিৱদৌল, জয়দৌল এইবিলাক মানে চব চাই আহিব পাৰিম আৰু ন'।
অ', কাৰেংঘৰ। সকলো বিলাক চাই আহিব পাৰিম একদম তলাতল ঘৰলৈকে, আৰু শিৱসাগৰত কি হ'ব তোৰ মোৰ খুৰা ঘৰ আছে তাত বাৰু থকা মেলা একো চিন্তা কৰিব নালাগে।
অ', তহতৰ খুৰাৰ ঘৰ আছে নেকি?
অ', তাত শিৱ-শিৱসাগৰতে আছে আৰু খুৰা ল'ৰাটোক লৈ আহিলে সি বিশেষকে সকলো জেগা যেতিয়া চিনি পা পাই সি আমাক ধুনীয়াকে ঘুৰাই মেলি ফুৰাব পাৰিব।
তাকে ভালে হ'ব তেতিয়াহ'লে।
আৰু মাজুলীতে আমি দুদিনমান থাকিম মানে তাত থকা মুখাশিল্পও আয়ত্ব কৰিম। মিউজিয়াম চিউজিয়াম কেইটা আটাই কেইটা চাম, উম, সত্ৰত বহা আছে নহয়।
অ',
উম, তাতে থাকিম আৰু।
তাকে সত্ৰতে থাকি পেলাই আমি, ধুনীয়াকে এইবিলাক শিকিব পাৰিম অকমান। আৰু গোটেইকেইখন সত্ৰ এনেকে চাব পাৰিম। সত্ৰ মানে মই অ অকল আগতে আউনীআটী সত্ৰলৈহে গৈ পাইছো মানে। আৰু ইগিখন সত্ৰলে মই গৈয়ে পোৱা নাই কমলাবাৰী এনেকে এইকেইখনলে।
অহ। আউনআটি সত্ৰত যে আছে, তুলসী গছৰ খুটাটো ত‌ই দেখিছ নাই ডাঙৰ খুটাটো?
এ এই যে সজাই যে থৈছে ডাঙৰকে যে, মই সেইভাগ দেখিছো বাৰু মই ইমান গম পোৱা নাছিলো সৰুতে যোৱা যে। এনেই মোবাইলত দেখিয়ে থাকো, হ'লেও মানে সন্মুখৰ পৰা দে দেখিবলৈ মন গৈ আছে, আগতে সৰুতে দেখা ইমান মনত নাই আৰু।
তাকে ওলাবি ওলাবি ফোনকৈ খেতি পথ থাৰৰ পৰা আজৰি হৈ আমি আটাইকেইটা ওলাই দিম আৰু। আমাৰও বেছি দিন নালা গে। খুব বেছি পাঁচ দিন বা ছয় দিনৰ ভিতৰত আমি আজৰি হৈ যাম।
অঁ।
বাকী ত‌ই আজৰি হ, মই ইহঁতকেইটাকো ক'ম। আৰু মই কাম এটা কৰিম দে। এ ৰাতিলৈ হোৱাটছআপ গ্ৰুপ এটা খুলি দিম।
অঁ।
অ হোৱাটছআপ গ্ৰুপটোত তি আটাইকেইটাকে এড কৰি দিম, যিকেইটা মোৰ লগৰ ও যাম বুলি কৈছিলে। ত‌ই তোৰ লগৰ এ টা লৈ ল'বি তেতিয়াতো ভাল লাগিব আৰু ন।
এই তহঁতৰ ঘৰলে যে গৈছিলে সি মোৰ লগত, মানে তাকো লৈ যাম বুলি ভাবিছো।
অ লৈ লবি লৈ লবি। অ সি বহুত ভাল ঠাণ্ডা প্ৰকৃতিৰ ল'ৰা দেই।
উম।
তেতিয়া তই তাক লৈ লবি মানে তাক তই এড কৰি দিবি মই তোৰ গ্ৰুপ এডমিনটো দি দিম।
অ তেতিয়া আমি পাঁচতাই পাঁচটাতকে বেছি নালাগে মানে ধৰ থকা মেলা তহঁতৰ এতিয়া খুৰা ঘৰ। ঘৰত গৈ শিৱসাগৰত মানে তহঁতৰ খুৰা ঘৰত গৈ থাকিলেও মানে, এনেকে ছয় সাতটা ধেৰ হ'লে বেয়া হয় আৰু।
হয়, হয়, সেইটো হয়।
উম মানে প্ৰেচাৰটো ইমান দিব নোৱাৰি। নহয় চাৰি পাঁচটা হ'লে ভাল আৰু।
উম তাকে ধুনীয়াকে। উম ধুনীয়াকে দেখাব পাৰিব আৰু কি হয় তোৰ। এতিয়া যদি আমি চাই নাহো। পাচত নো ক'ৰ পৰা চাবলৈ সুবিধা।
পাছত আৰু তই। উম বি এ পাছ কৰাৰ পিছত তই কামৰ চিন্তা আহিব। তেতিয়া তই ওলাই যাব নোৱাৰিবি আৰু।
অ এতিয়া বৰ্তমান তো চাকৰি কাৰণে কিবা চিন্তা লো যা চলাইছ নাই মানে আছাম পুলিচ। ফৰেষ্ট গাৰ্ড এনেকুৱা কিবা অনলাইন কৰিছ নে?
ফৰেষ্টগার্ডৰ এপ্লাই কৰি থৈছো, নৱেম্বৰ ডিচে বর্তমান ওলাব, ভেকেঞ্চি।
অ', অ, অফিচিয়েল ডেট এতিয়ালৈকে ওলোৱা নাই। তাকে, হেৰি কৰিম আৰু। অফিচিয়েল ডেটটো ওলালে, ওলাব আৰু সোনকালে ওলাব অতি সোনকালে।
অ', অ'। তাকে, তই নেকি?
তাকে, মইও অনলাইন কৰি থোৱা আছে বাৰু। হেৰি কৰিবি, ৰাণিং চানিং কিবা কৰিছ' নে বৰ্তমান?
ৰানিং মানে মোৰ এইকেইদিন কলেজতে কলেজৰ পৰা মানে অহা যোৱা কৰোঁতে মানে তোৰ এই ৰাতিপুৱা দৌৰিবলৈ সময় নহয়, আকৌ তোৰ সন্ধিয়া। কলেজৰ পৰা আহি আকৌ এছাইনমেন্ট মানে, বন্ধ দিয়াৰ আগত এছাইনমেন্ট বিলাক লৈ লৈ যে চব। এ সেইকাৰণে মানে, দৌৰিবলে পোৱা নাই এ। এই হল, হল। ভাবি আছো, কাইলে পৰহিলে পৰা মানে দৌৰিম বুলি।
অ', ৰাণিং কৰি থাকিবি, কৰি থাকিবি টাইমটো মেইনটেনেন্স ক'ৰ।
তাকে মই ভাবি আছো, দৌৰাতো আকৌ হেৰিয়ে ফৰেষ্ট গাৰ্ডৰ খোজকাঢ়িবহে লাগে?
উম।
এ, ওচৰতে ফিল্ড এখন আছে। মানে, তাত সুবিধা হয় আৰু আমাৰ।
অ', আমাৰ সেইটো অসুবিধা। আমাৰ ওচৰত মানে, তেনেকে ফিল্ড নাই যে।
অ', অ'।
এ, অকমান আঁতৰত যাব লাগে। এইটো কাৰণে আৰু, এতিয়া খেতি পথাৰটো লাগি আছো। এ সেইটো কাৰণে, ৰাণিং কৰিব যাব হোৱাই নাই। কিন্তু, মাজতে গৈছিলো বাৰু।
মই আগতে গৈছো বাৰু, এতিয়াহে যোৱা নাই।
উম, যোৱাবাৰ লগৰ কেইবাটাইও পালে বাৰু চাকৰি।
আমাৰ লগৰও দুটা পাইছে, তোৰ আমি বি এ পঢ়ি থকা লগৰ ল'ৰা এটা।
উম।
উম, সেহঁতেও পালে মানে, এতিয়া ধৰ সেহঁতে বেছিয়ে কষ্ট কৰিছিলে। মানে, কষ্ট কৰিলেতো ফলটো পাবি। আমি মানে ইমানতো সিহঁতৰ নিচিনাই কষ্ট কৰি কৰাই নাই
হয়, হয়।
আমি অকল দৌৰিবলৈহে শিকিছো, আৰু।
উম, ঠিক আছে, হেৰি বাকী মাঁহত পথাৰৰ পৰা আহিলে নে?
চোন মই মাঁহতো আহিব, এতিয়া মই কাম বন কেইটা কৰি থওঁ। মানে, তই এই কাম বন কেইটা। কৰি থলে, আহি পথাৰৰ পৰা ভাল পায় আৰু।
অ', ঠিক আছে, হ'ব দে হেৰি।